হেল্ল', অ' বাবা কি কৰি আছা?
অ, আছো ৰ'ব এনে আপুনি কি কৰি আছে।
অ মইও এনে খে খাই বই বাহিৰৰ ফালে অলপমান তাৰ মানে ওলাই আহিলো।
অ অ আপুনি কল ছ, ভালে হৈছে মই, আপোনাক এটা কথা সুধিব আছিলে।
অ, কোৱা কি কথাহে।
নাই মোৰ মানে, মোক এটা লোনৰ দৰকাৰ আছিলে মানে। অলপ লোনৰ প্ৰয়োজন আছে।
হয়, হয়, কি কি কি কৰিম বুলি ভাবিছানো।
মানে মোৰ ঘৰটো অলপ বনাব আছিলে। ঘৰৰ কাৰণে মোক অলপ লোন লাগি ছিলা।
অ, এইয়া। অ, যোৱা মাহত এই যে প্ৰচণ্ড ধুমুহা বতাহ আহিছিল এই ঘৰটো মানে অলপমান মই বিকি
কিবা তোমাৰ আ বেৰবোৰ ভাঙিছে বুলিয়ে ন
হয়, সেইটো কাৰণে লাগিছিলে। এতিয়া মোৰতো একচুৱেলি আপোনাৰ এটা এ টু হুইলাৰ আছিলে, সেইটো আপোনাৰ লনতে লৈছিলো আৰু ফৰ হুইলাৰ এত আছিলে সেইটো লনতে লৈছিলোঁ ত ফৰ হুইলাৰ টোৰ বৰ্তমান আপোনাৰ দুই মাহ মান পেণ্ডিং আছে। দুইমাহ আৰু ই এম আই দিব আছে
হয় হয়।
তাৰ ওপৰতে মোক লাই ইটো এটা লাগিছিলে লোন, মই এইটো ল'ব, পাৰিমনেে।
অঃ তাৰমানে তোমাৰ আহ দুচকীয়াখনৰ আহ ই এম আই বোৰ শেষ হৈ গৈছে। হয় হয় আৰু চাৰিচকীয়াখনৰ চলি আছে।
চলি আছে দুই মাহ আছে আৰু লাষ্ট পেণ্ডিং।
অ দুমাহ আছে। এনে ই এম আই বোৰ কিমানকৈ দিয়া মানে কিমান হাজাৰকে দিয়া।
এতিয়া মোৰ সেই গাড়ীখন বৰ্তমান বাৰ হাজাৰকে ই এম আই কাটি আছে।
অ, দুমাহ মানে তোমাৰ বাৰ, বাৰ চৌব্বিছ আৰু তোমাৰ সেই জি এছ টি ইনক্লুডেড হৈ কিনে তোমাৰ সেই অ পঁচিছৰ ওচৰা, ওচৰি হ'ব আৰু।
হয়, হয়।
ক্ল'জ কৰা লোনটো তেনেহ'লে আমাৰ ইয়াত তাতেটো এতিয়া তোমাৰ দুচকীয়া খনৰ ওপৰত দিয়া হয় আৰু চাৰিচকীয়া খনৰ ওপৰত দিয়া হয়। তোমাক মই বুজাই দিওঁ, যে দুচক কীয়া খনৰ ওপৰত তুমি এক লাখ টকালৈকে ল'ন পাব পাৰা।
অও, এক লাখ টকা হ'লেতো নহ'ব মোৰ অলপ বেছিয়ে লাগিছিলে।
হয় আৰু দুচকীয়া হ'লে এক লাখ টকা কিয়, দুচকীয়া খন মানে পাৰ্চনেল ল'নৰ মানে ভিত্তিতহে দিয়া হয়, তোমাৰ মানে তোমাৰ গাড়ী চাই কিনে দিয়া নহয় আৰু দুচকীয়া খনৰতো আজি জানাই আজিৰ দিনতটো মূল্য একোৱেই নাই। সেইকাৰণে দুচকীয়া খনৰ ওপৰত মানে ইমান বেছিকৈ পইচা দিয়া নহয়। ল'ন হিচাপে, অ', সেইকাৰণে এক এক লাখতকৈও ওপৰত দুচকীয়াখনৰ ওপৰত, মানে পাৰ্চনেল ল'ন হিচাপে ধৰা হয়। অ, দু, সেই পাচ ল'নটো দুচ, মানে এক লাখৰ ওপৰত দিয়া নহয়, কাৰণ এ দুচকীয়া খনতোতো তুমি কেতিয়াও কৰ'বাত লৈ গৈ কেনে বেচি দিব পাৰা।
বেছি দিব পাৰো হয়, এইটো সঁচা কথা।
সেইকাৰণে তোমাৰ সেইটো মানে ৰিস্ক বেংকে নলয়। আৰু বিশেষকৈ আমাৰ আমাৰ ব্ৰাঞ্চত সেনেকুৱা দুচকীয়াৰ ওপৰত ল'ন লোৱা বহুত কমেই আছে আৰু পাৰ্চনেল ল'ন তুমি ল'ব পাৰা, কিন্তু সেই পাৰ্চনেল ল'ন লোৱাৰ কাৰণে তোমাৰ কাণ্ডিচন এটা থাকে। এই তোমাৰ চেলেৰীটো মানে মান্থলি ইনকাম তোমাৰ, যিটো চেলেৰী পোৱা সেই চে টো তোমাৰ টুৱেণ্টি থাউজেণ্ডৰ ওপৰত থাকিব লাগিব।
অ', সেইটো টুৱেণ্টি থাউজেণ্ড ওপ, অ, সেইটো হয়, বাত কিমান? কিমানলৈকে এইটো পাব পাৰো এইটো পাৰ্চনেল ল'নটো?
পাব পাৰা।
অ', তেনেহ'লেতো বহুত কম হ'ব এই
হয়, হয়, আৰু চা চাৰিচকীয়া খনৰ ওপৰত তুমি যদি আ, ল'ম বুলি ভাবিছা, এক এক লাখতকৈ বেছি লাগে তেনেহ'লে তুমি চাৰিচকীয়া খনৰ ওপৰত লোৱা, চাৰিচকীয়াখনৰ ওপৰত তোমাৰ আ, চাৰি লাখ টকা আজিৰ দিনত তোমাৰ গাড়ীখনৰ যিমান আছে আৰু মূল্য সিমানতকৈ অলমান তলতে তুমি মানে ল'ন টো এপ্লাই কৰিব পাৰা, এ তোমাৰ ধৰা পাঁচ লাখ টকা তুমি আজিৰ দিনত যদি গাড়ীখন বেছি দিয়া তুমি পাঁচ লাখ টকা পাবা ন? তেনেহলে তুমি চাৰি লাখ- থকা লৈকে তুমি লোন টো এপ্লাই কৰিব পাৰিবা বেংকত
অ মই আপোনাৰ কথাটো বুজিলো, বাট এতিয়া যিহেতু মোৰ দুটা মানে পেণ্ডিং হৈ আছে তাৰে ওপৰতে মই সেইটো ল'ব পাৰিম না?
অ সেইটো তোমাৰ যিখিনি দিব লগা আছে আগৰ, এ তোমাৰ যে এটা মাহৰ ই এম আই বোৰ যে দিব লগা আছিল বুলি কলা, সেই দু- দুটাৰ যিমান মানে, মিলি কেনে দুটা যিমান হয় তোমাৰ ধৰা মই পঁচিশ হাজাৰ টকা কলো ন। টুদিং জি এছ টি তোমাৰ যিমান পাব লগা- হয় বেংকৰ পৰা তুমি ডকুমেট চাৰ্জ আৰু চাৰ্ভিছ চাৰ্জ কিবা কিবি মিলাই কিনে যিখিনি কাট দিয়ে তোমাৰ ধৰা চাৰিত-চাৰিত পাঁচ হাজাৰ টকা ইমান কাটিব। সেই চাৰি লাখৰ পৰা চাৰি লাখৰ পৰা চাৰি পাঁচ হাজাৰ কাত তাৰ পিছত যিমানখিনি থাকিব, তাৰে পৰা সেই দুমাহৰ যে ই এম আই বোৰ আগৰ আছিলে তোমাৰ দিব লগা গাড়ী খনৰ, সেইখিনি কাটি কিনে বাক- সিখিনো তোমাৰ একাউণ্টত সোমাব
অ তেনেহলে মানে আপোনাৰ সেইটো যোনটো গাড়ীৰ মানে যোনটো কাৰ লোন চলি আছিলে সেইটো ক্লিয়াৰ হৈ যাব।
হয়-হয় সেইটো নাথাকিব, সেইটো তোমাৰ নাথাকিব সেইটো অ সেইটো-সেইটো তোমাৰ ক্ল'জ হৈ যাব আৰু যিটো তুমি পা-মানে হেই কেছ পইচা লোনটো ল'বা সেইটোহে তোমাৰ চলি থাকিব বাকী আগৰ লোন তোমাৰ নাথাক কে মানে এ -এই এখনে গাড়ীৰ ওপৰত তুমিতো দুটা লোন ল'ব নোৱাৰা ন - অ সেইকাৰণে আগৰ টো যি- যিমান দিব লগা আছিল সেইখিনি কাটিক মানে কাট- লৈ বেংকে বাকী এনে তোমাৰ একাউণ্টত ট্ৰাসফাৰ হ'ব আৰু যিমান দিব লগা আছিল সেইখিনিটো তোমাৰ কাটাই যাব। আৰু আগৰ লোনটো তোমাৰ ক্ল'জ হৈ যাব। মানে আগৰ লোনটো তোমাৰ বন্ধ হৈ যাব আৰু যিটো এই কেছ পইচাৰ লোন তুমি ল'বা গাড়ীখনৰ ওপৰত। সেই সেইটোহে তোমাৰ চলিব, বাকী একো নাথাকে আগৰখিনি।
মই যদি আপোনাৰ ধৰক, এইটো কাৰ লোনটো নলৈ কেনে, হোম লোনৰলৈ এইটো কেনেকুৱা হ'ব এইটো?
অ', হোম লোনত ৰেট অফ ইন্টাৰেষ্ট বহুত হয়। তোমাৰ এ, এতিয়াও অ' যদি তুমি বা গাড়ীখনৰ ওপৰত লোনতটো ল'ম বুলি ভাবিছা ন? তেনেহ'লে তুমি ৰেট অফ ইন্টাৰেষ্ট টৰ বিষয়ে জানাতো দৰকাৰ। তুমি যদি এক লাখ টকা আ কেছ পইচা লোন হিচাপে যদি লোৱা বেংক কৰ পৰা, এক বছৰৰ কাৰণে যদি তুমি লোৱা এক লাখ ত্ৰিছ হাজাৰ টকা দিব লগা হয়।
অ', তিৰিছ হাজাৰ।
অ', এক বছ ৰ কাৰণে ল'লে এক লাখ ত্ৰিশ হাজাৰ দুবছৰৰ কাৰণে ল'লে তুমি এক ল, এক লাখত দেৰ লাখ টকা দিব লগা হয়।
অ', অ'।
আৰু তিনি বছৰৰ কাৰণে ল'লে সে, এনেকে বাঢ়ি বাঢ়ি যায়। তোমাৰ ৰেট অফ ইন্টাৰেষ্টটো অ' যিমান সময় বাঢ়ে তোমাৰ তোমাৰ সিমানে হাই হৈ গৈ থাকে।
হয়, এ, মানে এতিয়া মুক্ত মানে আপোনাৰ ধৰক লোনটো জল্দিকে লাগিছিল তো মই মানে কিমান টাইমৰলৈকে এইটো পাই যাম আপুনি
আমাৰ, আমাৰ ইয়াতে তুমি যদি এপ্ললাই কৰা, তুম মেক্সিমাম তোমাৰ চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত গোটেইখিনি হৈ যায়। আমাৰ হয়, তিনি আমাৰ এ, মানে আচলতে তিনি দিন হ'লেহে কাম থাকেটো। অ', গোটেইখিনি ডক কমেণ্টছ পৰা আদি কৰি কিনে তোমাৰ, ছিষ্টেমত এণ্ট্ৰি লৈকে গোটেইখিনি তিনিদিনৰ ভিতৰত হৈ যায়। এপ্ৰোভেল গোটেইখিনি যি যিখিনি এপ্ৰোভেল লাগে লোণটো দিয়াৰ কাৰণে গ গোটেইখিনি হৈ যায়। চাৰি দিনৰ দিনা আমি ফাইলটো পেলাই দিওঁ। অ', সেইদিনাখনেই যদি কিবা, যদি সোনকালে আমি পেলাওঁ সেইদিনাখনে মানে পে'মেণ্ট হৈ যায়। আৰু নহ'লে সেইদিনাখন যদি তোমাৰ দেৰি হ'ল। আবেলি পাঁচটা বজাৰ পিছত আমি ফাইলটো পঠিয়ালোঁ। তেতিয়া হ'লে সেই নেক্সট্ নেক দিনাখন তোমাৰ পেমেণ্ট হৈ যায়। আবেলিলৈকে। ত পাঁচ দিনত দিনা গোটেইখিনি আমাৰ কমপ্লিট হৈ যায়। আৰু ব আমাৰ ইয়াতে সেই ৰোহিত থাকিব লগা সেই এনেকুৱা নহয় আৰু। যে, এতিয়া পইচা সোমাব, এতিয়া পইচা সোমাব বুলি কিছুমান কাষ্টমাৰে ৰৈ থাকে। বেংকৰ বহি থাকে যে এতিয়া কেতিয়া আমাক লোণটো সোমোৱাই নাই বুলি কৈ। সেই সেনেকুৱা ধৰণৰ নহয় আৰু।
অ', আপোনালোকৰ প্ৰচেছটো বৰ ধুনীয়া। ভাল লাগিছে মোক? বাট এতিয়া আৰু মোক এটা কথ জানিব আছিলে যে এতিয়া মোৰ যোনটো, কাৰ লোনটো আছিলে। তাতে মই ইমান এই ই এম আই টো তিনি তাৰিখে দিব আছিলে। বাত এতিয়া মই কি দিম? মানে চেঞ্জ কৰিব পাৰিম নেকি তেনেকুৱা?
এতিয়া তোমাৰ হেই আগৰ, আগৰ যিটো ই এম আই ডেট আছিল। ছিলে ন সেইটো তোমাৰ সেই, সেই সেইটো হয় নাথাকে এতিয়া তোমাৰ সাত তাৰিখ আৰু পোন্ধৰ তাৰিখ এই দুটাই ই এম আই ডেট আহিব এতিয়া তো‌ তোমাক জিতু লাগে আমি সে হিচাপত আমি প্ৰচেচ টো কৰাই দিম।
হয়, হয় মানে য মোৰ যিহেতু চেলাৰীটো মানে পাঁচ তাৰিখে সোমাই। চ' মোৰ অলপ প্ৰব্লেম হৈ আছিলে কাৰ লোনৰ কাৰণে মানে ই এম আই দিবৰ কাৰণে বাত এতিয়া মই সেইকাৰণে ড টো মই মানে, অলপ বাঢ়াই দিব খুজিছিলো যেন মৰ পিছত প্ৰব্লেম নহয় একো।
অ' তেনেহ'লে তোমাৰ চিন্তা নাই, আমাৰ টো অ' আমাৰ চিষ্টেমৰ এতিয়া সাত তাৰিখ আৰু পোন্ধৰ তাৰিখ দুটা ডেট থাকে। কিছুমানৰ ধৰা অ দহ তাৰিখৰ আগতে। মানে প্ৰত্যেক মাহৰ দহ তাৰিখৰ আগতে যদি আমি ফাইল বোৰ প্ৰচেছ কৰি কিনে পে'মেণ্ট হৈ যায় কাষ্টমাৰজনে পেমেণ্টবোৰ পাই যায় তেতিয়াহলেহে তেওঁৰ ই এম আই ডটটো সাত তাৰিখ হয়।
আৰু যদি দহ দহ তাৰিখৰ পিছত, আমি যাৰ লোন প্ৰচেছ কৰো বা যোনে লোন লয় তেওঁৰ একাউন্টত যদি পইচা সোমাই যায় দহ তাৰিখৰ পিছত সেইটো অট'মেটিকেলি পোন্ধৰ তাৰিখ হৈ যায় সেইটো আৰু আমি কৰিব একো নোৱাৰো তাতে। সেইটো চিষ্টেমৰ মতে হয় গ গোটেইখিনি এই চিষ্টেমৰ মতে হয় তোমাৰ কেইটা ই এম আই আহিব কিমান টকা তুমি বেছি টিকে দিব লাগিব গোটেইখিনি সেই চিষ্টেমেহে মানেহে আমাক দেখুৱাই দিয়ে ত আমি তাকে আমি অনুসৰণ কৰিব লাগে আমি আমি নিজৰ মতে ইয়াতে ক মানে অ' কটা, চিঙা একো কৰিব নোৱাৰোঁ আমি গোত্ৰ চিষ্টেমৰ মতে হয় হয় ন নাই নোৱাৰো সেইটো তোমাৰ সাত তাৰিখে হ'ব আৰু পোন্ধৰ তাৰিখ সেইটা যদি তুমি দহ তাৰিখৰ আগত তেহেত লোনটো লোৱা। তেতিয়াহ'লে তোমাৰ সাত তাৰিখ হৈ যাব।
হ'য়। তেনেহলে অ' সাত তাৰিখ হ'লে মোৰ কাণে বেষ্ট হ'ব, ‌ কাণ যিহেতু পাঁচ তাৰিখে মোৰ চেলাৰি সোমাই।
হয়, হয়। অ', অ' ঠিকে আছে তোমাৰ সাত তাৰিখলে ঠিকে আছে আৰু পোন্ধৰ তাৰিখলৈ টো ই এম আই দিয়াৰ কাৰণ তুমি ৰ ৰৈ থাকিব নালাগিল। যদি পোন্ধৰ তাৰিখে আ পোন্ধৰ তাৰিখে লাগা হ'লে তোমাৰ পোন্ধ তাৰিখটো বহুত দেৰি হৈ যায় নো?
হয়
অ এতিয়া তুমি বাক কি কৰিম বুলি ভাবিছা কিমাম অ' তুমি ঘৰত আলোচনা কৰা আলোচনা কৰি কেনে আ কিমান লাখ টকা লাগে আৰু এনেতো তোমাৰ ঘৰৰ মেৰামতিৰ কাৰণেতো বেছি প্ৰয়োজন নাই দুইৰ পৰা তিনিৰ ভি
অ' সেইখিনি হ'লে মোৰ মানে ইনাব হৈ যাব হেখিনি কাণে
অ' ঠিকে আছে তেনেহ'লে ঘৰত তুমি আলোচনা কৰা। কিমান, আ মানে একজেক্ট এমাউন্ট কিমান? আৰু কিমান সময় কাৰণে তুমি লব বাত গোটেইখিনি মোক ডিটেইলচত, আআ ফোন কৰি কেনে জনালে হ'ল বাক কি খিনি আ অফিচত আহি যাবা। অফিচত বহি কথা পাতিম ঠিক আছে।
অ হ'ব তেনেহ'লে ঠিক আছে হ'ব দিয়ক, অ'কে দিয়ক।